হেল্ল'
হেল্ল'
অ অ শুনিছা ন? অহ, জানো নেটৱৰ্কটো কি কৰি আঠ- নিপৰা, ফোনত লগাব চেষ্টা কৰি আছোঁ, কিবা টিপাহে নাযায় টিপা-
অহ। জানো নেটৱৰ্ক বিলাক মানে কি কবা আৰু, হ, হ। বতৰৰ নিচ- তেনোকে মানে সিহঁতও হেৰি হৈ থকা হ'ল আজিকালি। উম হ হ হ। উম।
বা তোমালোকৰ ফালে কেনেকুৱা?
আমাৰ ফালে ৰ'দ আছ- ছে বাৰু। কিন্তু, বতৰটো মাজে মাজে- জাকো ডাঙৰো কৰে, এই আৰু, মৰম।
অহ, অহ অহ। অহ, তোমালকৰ বাকি- এ ৰ'দতো ওলালে কিবা-কিবি অলপ কৰিব পাৰিয়া যাই। কিন্তু ৰ'দতটো নোলালে তাৰমানানে- হেৰি হৈ থাকে, দিগদাৰ হৈ থাকে। কে
সেইটোয়ে হ হ। মই সেই ৰোদটো ওলাইছেও মই বোলোঁ, কাম এটা কৰোঁ গ মানে মই ওলাইছোঁ এফালে যাওঁ। যাওঁ মানে তোমাৰ, এই চিভিলতে হেৰি কৰোঁ ব্লাদ- টেষ্ট কেইটামান কৰোঁ বুলি ভাবিছো।
এই কেলৈ, কিবা হৈছে?
এনাই এনেই মানে, মানে বডি যে- চেক-আপ টো যে মানে হ'ল বডী চেক-আপটো তুমি যদি বা হিৰত কৰিলে কষ্টটো বহুত ওলাই যায় নহয়। আৰু আজিকালি তোমাৰ কি হৈছে এতিয়া তোমাৰ আমাৰ ধৰা হেৰি হোৱাৰ থাকাৰ পৰাই আৰু তোমাৰ মামা যে তেতিয়া পৰা তোমাৰ এ, হেৰি হেল্থ ডিপাৰ্টমেণ্ট লৈছে তেতিয়াৰ পৰা আমাৰ মানে, আমাৰ অসমৰ মানে ডিপাৰ্টমেণ্টটো যথেষ্ট উন্নত হৈছে।
উন্নত হৈছে, হয় হয়।
হৈছে মানে মই নিজেও পাইছো । কি মানে, মোৰ প্ৰেগনেঞ্চি টাইমত মোৰ ডক্তৰে মানে নিজে কৈছে যে তুমি আইৰন, কেলচিয়াম এইবিলাক এই বাহিৰত কিনি খোৱাতকে তুমি কৈ তুমি গভমেন্টৰ চাপ্লাই খোৱা, বহু ভাল আজিকালি, আগতে, আগতে সিমান ভাল নাছিল, কিন্তু আজিকালি বহুত ভাল। মইটো দুইটা বেবীৰে মই গভমেট চাপ্লাই হেল্ল'? আইৰণ মেডিচিন হলে বেছি তাৰপিছত অ' মই এই অলপ মানে হেৰি হৈছিলে কাঁহৰ, কাঁহৰ ইচ্যু হৈছিলে মানে অনবৰত কাঁহ আহি থাকে সুৰ-সুৰাই থাকে। অ'। সেইটো, সেই দেখালোগে ইয়াতে, চিভিলতে ড্ক্তৰ। তেওঁ, মানে বহুত ভাল বুলি কৈছে। মইও আগতে এবাৰ দেখাইছিলো ই পাছত দেখালো। কিন্তু মইও বহুত ভাল পালো। অ', ভাল পালো মানে মেডি খিনিয়ে কাম দিছে নিদিয়ে নহয় কিন্তু মানে মোৰ মানে বহুত বহুত দিন হ'লে, একমাহ মান হৈ যোৱাৰ পিছতহে মই দেখাইছোগে। সেইটো কাৰণে নেকি, অ' অকমান আছেগে আৰু। উম।
অ', মই ভ মানে এনেই শুনিছিলো। বাৰু তেনেকুৱা মানে গম পাই আছিলো যে বহুত ভাল- কৰিছ বহুত ভাল কৰিছে। কিন্তু সেইটো হোৱাতো দৰকাৰো ন, অ' সেইটো হোৱাটো দৰকাৰো। উম
উম, আমাৰ স্বাস্থ্যৰ মানে- মানুহবলাক আজিকালি সজাগো ন, আৰু সেইমতে কামো কিছুমান আছে বাৰু তাৰ মাজতে গাফিলতি কৰা কিন্তু বহুত খিনি ক্ষেত্ৰত মানে ভাল পাইছো।
অ' অ'কে
অ' লগৰ এজনীও আছিলে তাতে, তাই কলে, মই ছাৰক ড্ক্টৰ এজনৰ পৰা মানে লিখাই ল'ব। এনেতটো নিজে যাওঁ বুলি কৈ টেষ্ট কৰিব নি দিব নহয়, তেওঁ ড্ক্তৰ জনক পৰা মানে? লিখাই থৈছে কাগজ এখন, অ' লিখাই থৈছে মই সেই তেওঁক লগ কৰি চিধা মানে তাত যাম আৰু। ৰখি থাকিব নালাগে আৰু তেতিয়া। নহলে যে আকৌ ড্ক্তৰৰ কাৰণে ৰখ- থাকোতে গুছে টাইম গুচি যাবগৈ নহয়। দ তাতো দ- স্ৰ খিনি মানে আগবেলাই পোৱা যায়, পিছবেলালৈ কমি যায়গৈ। তেওঁলোকে মানে ডিউটিত যায় হেৰি থাকে নহয়, ৰাউণ্ডত যায় এনেকে আৰু
অ বুইছো বুইছো, এ' তাকে ভালে হৈছে। দিয়া, বস্তুবিলাক চেকআপ টেকআপ কৰি লোৱাটো ভালেই দিয়া। এই যোৱাকালি ঘটনা এটা হৈছে তাৰমানে আমাৰ এইফালে। অ' এই আ আমাৰ তাৰমানে- তেখেতৰ ভাগৰ সেই ভাগিনীয়েক জনীক- অ' তেওঁ তাৰ মানে সেই পৰিলে পৰিলে পৰাত তাৰ মানে হেৰি হৈ গ'ল, এ' কি বুলি কয় জিভা খন মানে কাত খাই গ'ল। কাট খাই তোমাৰ এই জিভাখন অ' ওলালে আৰু, মঙহ চঙহ চব ওলাই গ'ল। তাৰ মানে, তাৰপিছত আমাৰ ইয়াৰ চক্ৰবতী ডক ক দেখালে। চক্ৰৱৰ্তী ডক্তৰে মানে। ক'লে বোলে এইটো মই কৰিব নোৱাৰিম, এইটো হস্পিতেলত যাব লাগিব। তাৰ পিছত গ'ল, যাওঁতে আৰু উম', গোটেইখন নাজানো কি কৰিলে জানো কিবা। কলা এটা দেখা পাই আছোঁ। মানে বস্তুটো ছিগি গ'ল টো, ছিগি -গ'ল, এতিয়া তেওঁলোকে কিবা এটা। কৰিলে, তাৰ মানে কি কৰিছে মানে, মই বুজি পোৱা নাই। মই বোলো চিলাই কৰিছে নেকি? কৈছে নহয় চিলাই কৰিব নোৱাৰে নহয়, ছোৱালীক। সৰু ছোৱালী, এক বছৰীয়া ছোৱালী। তাইনো আৰু কি, অ', তাইনো কি চিলাই কৰিব দিব? তাই এইফালে-সেইফালে লৰচৰ কৰিব তেজে। তেজ আৰু, গোটেইখন, মাকে কান্দি-কুটি অৱস্থা বেয়া মাকৰ, তাৰপিছত এ এতিয়া কথাটো হ'ল চিলাই কৰি দিয়া নাই। কিবা-কিবি বোলে কিবা, - অ', বৰফৰ নিচিনা কিবা বোলে বস্তু, - আছে হ'ব পাই নাজানোঁ, মই ইমান ভালকে চ, ' সেইখিনি মানে কিবা লোগোৱা- মেলোৱা কৰি দিছে। ত', এতিয়া কৈছে যে, তেজটো ওলোৱাতো অকন বন্ধ হৈছে, বাৰু কিন্তু বৰ বেয়াকে হৈছে তাৰমানে। তাকে দেখিয়ে বেয়া অ', - অ', - উঠ -জিভা ওলাই যোৱা নাই, তাৰ মানে সেই, আমি যেনেকে দাত কামোৰ খাওঁ, ন', অ', দাত কামোৰ খাই, অ', না, আমাৰ এতিয়া দাত, কামোৰ খালে কি হয়, একদম কাাট খাই যায় কিন্তু অকণ, তেজ উলাই, ফুলি যায়, কষ্ট পাওঁ দুদিন- তিনিদিনলৈ খাবলে সেনেকুৱা নিচিনা হয়। এতিয়া, তাই, মানে, কি হ'ল -জিভা খনৰ ঠিক মাজতে, মানে একেবাৰে আগতো নহয়, একেবাৰে পিছতো নহয়, মাজ, যতে, ফুটা হৈ গ'ল, ফুটা হৈ মানে ছিগি গ'ল, সেইখিনি জেগা পুৰা ছিগি গ'ল, তাৰমানে, সৰু ল'ৰা-ছোৱালী, দাঁত, নতুন দাঁত, অ', নতুন দাঁত ন', তাহাতৰ দাঁত বিলাক চোকা-চোকা থাকে ধাৰ-ধাৰ থাকে। উম', একেবাৰে ফুটি, মানে ছিগি গ'ল। গোটেই খিনি মঙহ‌ ওলাই গ'ল তাৰমানে, আৰু আমাৰ সেনে দাঁত কামোৰ খালে তুমি কিমান দিনলৈ ধৰাছোন, উম্ -কষ্ট পাই থাকোঁ, এতিয়া তাৰমানে বেছি, ধেৎ তেৰি মোৰ বেয়াই লাগিছে তাৰমানে। দেখি পেলাই তাৰ পাছত আকৌ লগ- চগ ধৰিলো মিলিলো কথা- বতৰা পাতিলো, কালি বোলে গোটেই ৰাতিটো কান্দি আছে গাখীৰ খাব পৰা নাই মানে চুহিব গলে তোমাৰ হেৰি হৈ অ নোৱাৰে নোৱাৰে অ হেৰি হৈ য ন স্কিন তো মান গোেই মাংস ক উঠি আছে তেতিয়া কেনেকে মানে চুহিব ধৰা সেনে অ একো খাব নোৱাৰে নিমখ চিমখ তটো খাব ন অ ইমান অকমানিকা ছোৱালী উম উম চামুচ দি এতিয়া ছোৱালীয়ে খাব বিচাৰে কালিত টানা যোৰা চামুচক লৈ পেলাই এ চ চামুচ মানে বিষ বিষৰ ঔষুধ দিছটো তাই বুজি পোৱা নাই পুৰা চামুচ দি খাব বিচাৰি আছে আমি বোলো চামুচ দি নাাখাবা তাইৰ খং উঠি আছে তাইৰ নাম মানে চামুচ মুখত ভৰাই ভৰাই দিয়ে এতিয়া মানে এই হাহাকাৰ উম বুজি পোৱা নাই ন ছোৱালীজনীক ইমান বেয়া লাগিছে কালি ইমান অকমানিকা ছোৱালী বেচেৰি তাই তাৰমানে সেই বিষৰ টেবলেটটো খাই পেলাই দৌৰা ধপুৰা অকনণ কৰিব লৈছিলে আৰু
অ মানে অকণ এক্টিভ হয়
এক্টিভ হৈ আছিলে আৰু
উ হয় দিয়া
তাকে এইবিলাকে বৰ দিগদাৰ দিয়া ল'ৰা ছোৱালী
অ হয় উম আমাৰটো নহয় লৰাটো মানে গাঁ গহি দিলেন মুখখন ধইাইো ৰাপা অ সেই দাঁত কেইটাক ঘহি দি পেলাই জিভা এনেকে মচি দি মানে আঙুলি দিয়ে আৰু হেৰি কৰি লগাই দিওঁ এক কামো মাৰি দিয়ে সি ব কৰে মানে সি মোক কামুৰি দিয়ে হাতখনন এই দিনটো একে দিলে ভালকে এনেকুৱা মানে মোৰ তেজ ওলাই গৈ হৈছে গাঙল মানে সি ধেমালি কৰি থাকে ধেমালি কৰি থাকে মানে মই মুখখন ধুৱাই থাকো যে সেই মুখখন মানে সেই যে মানে মা থাকিবোক মানেল কৈ থাকিব কৰি পেলাই- কৰক। কৰি থাকে জিভাখনে ওলোলো কৰি পেলাই সে দিয়ে কামোৰ মাৰি মানে হি এইটো মানে খেল কৰে। উম্‌ উম্‌ খেল কৰি এদিন দিলে মোক কামোৰ মাৰি দিলো মুখতে একে লগতে। এহে হে হে হে, তাৰ পিছত অ' আজিলেকে নাই কৰা, আজিলেকে নাই কৰা
নহয়, সৰু ল'ৰা ছোৱালীক নহয় তুমি বুজাব যদি পৰা নাই কিবা নহয় কিবা প্ৰকাৰে ধৰা কৰিবৈ লাগিব, হয়তো ধম কিৰে, নহ'লে মাৰেৰে নহ'লে বুজায়ে, যেনেকে হওঁক ন, কাৰণ সেইটো তুমি যদি আজি নকৰা, কাইলে আৰু ডাঙৰ কিবা এটা কৰিব। তাহাঁতো এতিয়া বুজি নাপাই নহ
বুজি নাপায় মানে কৈ থাকো কৈ থাকো বুজি নাপাই নহয় তাৰ পিছত সেই পিটনটো খাই আৰু। পিটনটো খালে শান্ত হৈ থাকে দুদিনমান। নাই আজিলৈকে নাই- আৰু, আজিলৈকে নাই। হে কি কবা আৰু!
আমাৰো ল'ৰা এতিয়া হৈছে ৰ'বা, আচলতে মইয়ে জোকাই থাকো তাৰমানে, এনেই অকমান এনেকে- এ'-বা-মানে মুখৰ ওচৰত গৈ পেলাই কামোৰা কামোৰা নিচ দেখাও, সি মানে- আহি পেলাই কামুৰিয়ে দিয়ে তাৰ মানে। কামুৰিয়ে দিয়ে, খেল বুলি ভাবি লয়। অ' গতিকে সিও খাই খাই বাৰু মাজতে আজিকালি দুটামান দিয়া হৈছো বোলো নহ'লে কথাটো বেয়া হৈ যায় ন' সিহঁতে বুজি নাপায়। উম্‌- সেইটোয়ে সেইটোয়ে। তাকে! একেই হয় নেকি? অ' অ'- অ' এটা কিবা এটা কৰিলে আনটোও কিবা এটা কৰিবই তাৰ মানে।
ইটোই- সিটোৱে মাৰ খালে ইটো মনে মনে বহি
অ'-
এতিয়া মোকো দিব মনে মনে
অ' -অ'- নাই নাই তাই যে মাতটো ওলাই যে ইমান ধুনীয়া ধুনীয়াকে কথা কৈছে বৰ মজা লাগিছে কালি। সেইদিনাখন কন্দাটো শুনি মই তাইকে চাই আছিলোঁ। কি কৰি
খন মানে তোমাৰ কৈছো নহয় জাপ নাখায় এনেকুৱা কথা ক'ব। অ'- আৰু কথা কেটাও মানে তোমাৰ সেই কাৰ্টুন কেৰেক্টাৰ টাৰৰ নিচি সিদিনা- মই খাওঁ দেই, মই যাওঁ দেই এনেকে একে সুৰ লগাই লগাইহে কব মানে।
কি এই এ, কি য়েল্লো
এই ধুনীয়া কথা কয় অঁ অঁ একদম সুৰ লগা চব কথা হব, উম হুম হুম, অঁ অঁ তাকে ওচৰ সেই সেইদিনাখন খুৰীজনী ব তাই কথাকেইটা শুনিবলৈকে তাইক কথা সুধি থাকো ইমান মৰম কি মৰম লগাকে কয় বোলে কথাকেইটা। মিহি মিহিকে মই বোলো হেইএ আৰু কান্দা সময়তহে তাল ভাল লগাব
অ দিয়া, কিন্তু তাহাতৰ এইবিলাক চাই মজাও লাগে, ভাল লাগে ভাল লাগে চাই, কালি এওঁৱে সেইদিনাখনকে গোটেইখন বাকি লৈছে বাকি পেলাই আকৌ ভৰাইছে নাহই বোলো সেই গোটেই বাকচটো বাকি লৈছে।
অ সেই সেইখনেই কৰি থাকে বাকচটো সেই তোমাক কৈছো নহয় দিনটোত মানে হিচাপ নাই কেইবাৰ মানে সামৰিব লাগে হে, একে ৰাতি যি কয় কৈ থাক আ ৰাতি খোৱাৰ পিছত সিহঁতক শুৱাই লোৱাৰ পিছত সেইখন কাম বাই সেইসোপা সামৰা, আকৌ কিবা খালে মৰিছোঁ এই বা এনেকে কিবা খালে নহয় তাতে ধৰা দুই এটাতো পৰেই। তেনেকে পৰি থাকিব নহয় আকৌ শেই খোপা সামৰি কৰি শাৰা, শাৰী কৰি লৈ পেলাই, শাৰী কৰি লৈ পেলাই তোমাৰ অ নহলে আকৌ ৰাতিপুৱা উঠিলে সেয়াই ওঠাই দিব
অ অ অ অ
মানে সেই ৰুমটো ৰাতিখন সাৰি থব লাগে আৰু
উম উম হু হু হু হয় দিয়া ঠিকে আছে হ'ব দিয়া পিছে পৰে কথা পাতিম আৰু তেতিয়াহলে ন, অঁ অহ, অঁ ঠিক আছে ঠিক আছে দিয়া উম